হেল্ল' অ শুনিছো শুনিছো। কি কৰিছা?
এয়া এনে শুই আছো তুমি?
মই এনে ভাত বনাই আছো।
ভাত কেলে ইমান দেৰিকে বনাইছা?
এ ৰাতিপুৱা ভাত খোৱাই নাই এফালে আহিলো
অ ইমান দেৰিলৈকে খোৱা নাই নে?
নাই খোৱা অ ৰুটি খালো ভাত খোৱাই নাই
অ এতিয়া ফুৰিবলে গৈছা নে অ ফুৰিবলে গৈছিলা নেকি?
ফুৰিবলে আকৌ আহিছো ফুইবলে
উম তাপা এতিয়া ভাত বনা তাকে ফুৰি ভাল পোৱা মানুহ আহ ফটো ফটো মাৰি ভাল পোৱা মানুহ
অ সেইথেৱ আ
উম তাপা এতিয়া ভাত কিহে?
ভাত আজি তোমাৰ পনিৰ আছে আজি মঙ্গলবাৰ যে দিনত মই মাছ মাংস নাখাও। সেইটো কাৰণে এতিয়া পনীৰ অকণকে কাটিছো।
অ,
পণীয়ে আজি চব চলাই দিও।
পনীৰ লগত কি বনাবা? হেল্ল' হেল্ল'
আলু
ও বিলাহী বিলাহী, পনীৰে বিলাহীয়ে বনাম
অকল পনীৰ চবজি নে আৰু কিবা আছে?
এতিয়া পনীৰ চ
আহ।
অবজে
কি কৈছা? নেটৱৰ্কৰ প্ৰব্লেম হৈছে ভাল কে শুনি পোৱা নাই। অ আহ এতিয়া শুনিছো বওঁ। পনীৰ আৰু কি বনাইছা?
আলু, বিলাহী।
উম আৰু অকল এখনেই চবজি নে আও কি
এখনি
কেলে বিধে বিধে বনাই, খাব লাগে আকৌ।
উম। বিধে বিধে।
অ।
খাব লাগিব ৰবা। বিধে বিধে
অ বাকী? আমাৰ আজি মানে কালিৰ মাংস আছিলে তাৰপা জিকা, আলু ভাজি।
অ।
বেলেক একো নাই। এতিয়া আকৌ আবেলি খাবলে কিবা এটা বনাব লাগিব বাৰু।
উম।
পথাৰৰ পৰা আহি পাইছোহি হে এতিয়া।
অ মাটি ৰুই আছা?
মাতি ৰুই আছো পথাৰৰ পৰা আহি এতিয়া এই পকাতে পৰি আছো। তাৰপা মই বোলো ফোন এটা কচোন বহুত দিন কথা পতা নাই।
তাকে হে অ বহুত দিন হ'ল তোমাৰ লগৰ কথা পতা নাই।
টাইমে নোপোৱা হ'লো অ গম পোৱানে।
তাকে মোৰ মনত পৰে তাৰপিছতে সময়ো নহয়। তেনেকুৱা হৈ থাকে আকৌ, লগো পোৱা নাই ন আমি বহুত দিন।
সেইটোয়ে লগ পাব লাগিছিলে এদিন।
তাকে পাম আৰু।
তোমালোকৰ একো নাই তোমালোকৰ ইমান কাম নাইতো।
তাকেহে আমাৰ কাম নাই নহয়।
তোমাৰ তোমাৰ তোমালোকে দিনতটো কথা পাতি থাকো বুলি ক'লেও মানে আপত্তি নাই ইমান।
অ বুলো তেনেকুৱা কথা?
অ আমি আকৌ এতিয়া পথাৰলৈ যাব আহিব। তাৰ পৰা আকৌ দু আমাৰ দোকান আন চাব লাগিব। আকৌ দোকানত যে বস্তু নাই আকৌ কেতিয়াবা আনিব ব লাগিব। মানে এতিয়া এতিয়া খেতিৰ দিনত সেই বাবাহঁতে টাইম নোপায় যে।
উম উম।
ময়ে চলাই দিও আৰু সৰু সুৰা কামবোৰ।
বাবা মানে তোমাৰ দেউতাৰ কথা কৈছা?
উম দেউতাৰ কথা কৈছো। তোমাৰ তোমালোকে কি বুলি মাতানো?
আমি দেউতা বুলিহে মাতো।
অ আমাৰ আমাৰ এইফালে বহুতে আকৌ বাবা বুলিয়ে মাতে।
অ জানো কেলে।
নহয় বাবা টো মাতে কিবা এটা ভাল লাগে আকৌ।
অ মই আকৌ দেউতা তো মাতিহে বেছি ভাল পাওঁ পাপাতকেও।
এই পাপাতো মই পাপাতো মই ইমান ভাল নাপাওঁ দেই।
যোনে যিটো ভাল পায় আৰু।
মানে যোনে যোনটো মাতি মাতে ন সেইটোয়ে ভাল পায়।
সেইটোৱে কথাতো অ, মই মই আকৌ বাবা বুলি বৰ্তাক মাতো।
বাবা বুলি মাতা?
উম।
বতাৰ্ক মাতা?
বৰ্তাক ‌অহ মানে আমাৰ আগতে দাদা বাহতে মানে
অহ অহ বাবা বুলি বাবা বুলি মাতে যে তুমি শুনি শুনি মানে এতিয়া বাবাৰ কি বাবাই মাতা। তোমালোকৰ দেউতাক কি বুলি মাতে?
দেতা খুড়া বুলি মাতে।
উম সিহঁতি ঠিকেই মাতে তুমিহে তোমাৰ আগতে নিশিকালে আকৌ তাকে মাতিলেই হ'ল কিবা এটা
মাতিলে হল বাবাও অহ বৰ্তাৰহত সেইয়া নিজৰ দেউতাৰ নিচিনাই
উম নিজ দেতা নিচিনাই।
বাকী খবৰ কোৱা?
এতিয়া ভাত খোৱালে দেখোন বহুত টাইম হ'বগে।
বহুতে উপায় নাই নহয় এতিয়া।
ভাতকেইটা ৰাতিপুৱাই বনাই খাব লাগে আকৌ তেতিয়া নহবা তোমালোকৰ গেছত প্ৰব্লেম হয় যে
উম
এইবোৰ কথাই
এইবোৰ কথা অ
উম ভাতকেইটা তুমি যদি নিয়মত খাই থাকা ন তোমাৰ ইমান প্ৰব্লেম নহয় বে মাৰ বেমাৰ আজাৰ পৰাও তুমি একদম মুক্তি পাই থাকিব পাৰা
এ ছো সেইটোৱে তাপা তোমাৰ পাছ
গৰম পৰিছে তোমালোকৰ সেইফালে গৰম হৈছে নাই বাও?
ই আমাৰ ফালে ঠাণ্ডা।
ঠাণ্ডা নি কাপোৰ কাপোৰ লৈ আছা নি এতিয়া বাও।
কাপোৰ লৈ আছো অহ
উম আমাৰ এইফালে ইমানেই গৰম নহয়
উম তাৰ পৰা মাটি আৰু ৰুবলে কিমান আছেগে?
মাটি আৰু আমাৰ বেছি নাই আমাৰ আৰু দুবিঘামান আছে।
অ
তাপা তোমাৰলোকৰ মাটি ৰুলে? উম বেছি নাই আমাৰ আকৌ ধেৰ খেতি কৰে নহয়
অ আমাৰ আকৌ মাটি অকল দুবিঘা হে
অহ‌‌হু
হুম তোমালোকৰ বেছি নাই কিন্তু আমাৰ অকল মাটিহে দুবিঘা
অহ তোমালোক অকল মাটিহে দুবিঘা
দুখীয়া মানুহ আও কি কৰিবা
তাকেহে পাই কি কৰিবানো এতিয়া আগত দিনৰ আগ দিনৰ ককা আইতা ঘটি নথলে আও
উম এতিয়া কষ্ট কৰি মৰ আও।
আমাৰও আমাৰ নিজৰ মাটি ইমান নহয় নহয় আমাৰ এতিয়া পইচা পাতি নথকা মানুহে আধিতো কৰিবই লাগিব ন
অ পইচা পাতি নথকা মানুহ নে হো চব ফালৰ পৰা পইচাই পইছা ইফালে বোলে সিজনীৰ ফালৰ পৰা পইচা সিফালে বোলে সিজনী পইচা
এ প্ৰভু সেইটো কাৰণে ইমান ৰ'দত মাটি ৰুই ৰুই মৰিছো। মানে কি কম আও আধি আধি কৰি কৰি বাবাহেত মৰিছে মানে আধি নকৰিলে তুমি চলিব নোৱাৰা নহয় আমাৰ বেলেগ ইনকাম বুলিবলে একো নাই নহয়
অ
আমাৰ হে আধিয়ে জীৱন আও
উ
আ বাবা ক্লাছ আমাৰ ফাইভ মানৰ পৰা হাল বাইছে
উম
উম তাৰ পৰা দুহেজাৰ এক চনৰ পৰা মানে আধি কৰিবলৈ লৈছে। সেই পথাৰটো আজিলৈকে এৰাই নাই আধি আধি আধি।
পথাৰ।
অঁ সেইটোয়ে আউ
উ হো
উম বাকী তোমালোকৰ আধি চাধি নকৰিলেও হয় যায় চাগে হয় নাই?
আমাৰ আধি দিয়েহে লোকক হু হু
অ অ অ আধি দিয়েহে নি
এবাৰ মানে আধি দিছিলে তাৰ পিছতে নাই দিয়া বাৰু এতিয়া নিজে ঘৰতে কৰে। ঘৰতে কৰা মানে আধি দিয়া নিচিনাই হয়গে আৰু মানুহ লগাই কৰাহেও।
তোমালোকে কি ৰুব চুব নাজানা নি?
নাজানো মাতি ছাতি ৰুম।
থেত তেৰি এইটো বৰ লাজৰ কথা দেই ক'ব যে পাৰিছা আকৌ।
তোমালোকৰ বায়ে জানে নাই?
জানে, ই আমা কেনে আগতে আমি-
অঁ
আগতে আমি মায়ে ধৰ ভাত বনাই থাকে আমি ছটাতে আমি ছটা। তে গুচি যাওঁ যে।
উম
ছটাতে গুচি যাওঁ আমি তাৰ পৰা আমি এ দহটা এঘাৰটা মানলে গুচ - চি আহোঁ মায়ে ৰুই থাকে।
অঁ
আমাৰ মাহঁত আকৌ বেলেগ গম পোৱা নাই আমাৰ মাহঁতে যিমান ৰ'দতো ৰুই থাকিব পাৰে।
অঁ এতিয়াও ৰুই আছে নি।
এতিয়া ৰুইয়ে আছিলে, এতিয়া অকমান কাৰণে আহিছে মই মাতি মাতি লৈ আহিছো নাহে।
উম ইমান ৰদ, বেমাৰ হ'ব।
তাকে নুবুজে আও।
উম,
আৰু বাকী মাহঁতে মাহঁতে সহ্য কৰিব পাযেও গম পোৱা নে আমাতকে।
উম, কিন্তু আমি সহ্য কৰিব নোৱাৰো।
তাৰ পাছতে বাকী খবৰ ভাল আও ন
উম ভালেই, তোমালোকৰ ভালেই নহয়। কেলে থাকিব লাগে, থাকিব লাগে কাৰণেহে আছ নি। উম
আমাৰ কনমিলৌ বেয়া হৈ গৈ আছে দেখো।
তেনেকোৱাহে কথা নি।
তেনেকুৱাহে কথা ঔ।
উম, তাৰপা এতিয়া তুমি এতিয়া তুমি অকলে আছ নে আৰু কোনোবা আছে লগত।
লগত এই লগৰ এজনী আছে।
অঁ
তাই মই থাকো আও।
উম,
আৰু বেলেগ মানুহ নাথাকে আও।
নাথাকে নাথাকে আমি।
উম
তাৰপিছতে উম উম ভাল। তাপা হেৰি নহয় এতিয়া। জীৱনত কি কৰিম বুলি ভাবিছা?
জীৱনত খেতি কৰিম আক'।
ও খেতি কৰি চলিব পাৰিবা জানো?
কেলে নচলিম আক আমাৰ মা বাবা দেখোন তেনেকে চলি আছে আজিৰ দিনৰলেকে।
হলেও সেয়াই কষ্টতটো হৈছে ন।
কষ্টতটো তোমাৰ কোনটো কামত নো আজি কষ্ট নাই।
খেতি কৰিয়ে
তোমাৰ অ মই খেতি কৰিয়ে চলিম বুলি ভাবিছো। মানে তোমাৰ পঢ়িবলৈ ললেও পঢ়াত কি কষ্ট নাই বুলি ভাবিছা নি?
আছে, নহয় হ'লেও পঢ়াত কেও মানে পহ পঢ়ি কিবা এটা কৰিলে তুমি ভাল কিবা ৰুম এটাত বহি চাকৰি কৰিটো চাকৰি কৰিটো পইচা ঘটিব পাৰিবা ন? কিন্তু এনেকেটো তোমাৰ অলপ হ'লেও
আ চব চবেইতো এতিয়া চাকৰি নাপায়। চাকৰি নোপোৱাবোৰে কি কৰিব?
চাকৰি নোপোৱাবিলাকৰ কথা কোৱা নাই। ভালকে পঢ়িলে এনেও চাকৰি পায়। আমি এতিয়া ভালকে নপঢ়িলো কাৰণেহে চাকৰি
এ ভালকে ভালকে পঢ়া মানুহ এ এতিয়ালৈকে বহুত নিবনুৱা হৈ আছে গম পোৱা নে? আজিৰ দিনত চাকৰি বহুতে পায়, বহুতে নেপায়। বহুত শিক্ষিত নিবনুৱা বুলি যে কয়। শিক্ষিত নিবনুৱা বহুত আছে এতিয়াও।
উপায় নাই নহয় এতিয়া।
উপায় নাই। তুমি এতিয়া হাজিৰা কৰাটোকে চোৱাচোন। এই ৰ'দখনত হাজিৰা কৰা মানু হাজিৰা কৰা মানুহটো জানো
উম, এই ৰ'দ‌খনত
হয় হাজিৰা কৰা মানুহটোৰো কষ্ট, চবৰে কষ্ট আছে দেই। প্ৰত্যেকটো কামে দ, মই এতিয়া ভাত বনাই আছো।
এইটোতো কষ্ট কিয় হ'লেও সেই চব কামতে কষ্ট। তুমি নাভাবিবা যে আমাৰ কামটো সহজ, তোমাৰ কামটো ভাল বা তোমাৰ কামটো বেয়া মোৰ কামটো ভাল। এনেকুৱা কথা নহয় আচলতে চব কামতে তোমাৰ হেৰি আছে। এতিয়া মই পিয়াজ আৰু জলকীয়া ভাজি আছো। সেইটো তোমাৰ কচ কষ্ট আছে। মই তেলত লৰাই আছো হাতে, সেইটো হাতটোতো কষ্ট সেটোও এটা কষ্ট। আলু, বিলাহী এই বিলাক কাটি দি ছে লগৰ জনীয়ে তায়ো কষ্ট হৈছে কটাৰিয়ে কটাৰ কাৰণে। সেইটো মানে কষ্টই কষ্ট মানে তোমাৰ
উপায় নাই। পথাৰত থকাটো নিচিনা কেতিয়াও কষ্ট নাই। তাৰ সমান মানে কাৰো কষ্ট নাই।
নহয় ব কষ্ট আছে। চবতে কষ্ট চব পই প্ৰত্যেকটো কামেই কষ্ট তাকে কম বেছি পৰিমাণে। তোমাৰ কষ্টটো অকমান বেছি
কম, এতিয়া তুমি ভাবিছা নেকি বিজনেছমেন বিলাকৰ কষ্ট নাই বুলি। বিজনেছমেন বিলাকে বা চাকৰি কৰা মানুহ বহুত কষ্ট আছে। চাকৰি কৰা মানুহ তোৰ নহয় ৰ'বা চাকৰি, চাকৰ চাকৰি কৰা চাকৰি কৰা মানুহটো তোমাৰ এনেই ৰ'বা চাকৰি কৰা মানুহটোৱে মগজুটোত কষ্ট পায়, হাতত কষ্ট নাপায়। কিন্তু এতিয়া মই ভাৰ বনাই আছো হাতটো খুছ